অ' কোৱা। অ' কোৱা। এয়া আছোঁ এনেই বহি। এনেই বহি আছোঁ, তুমি? নাইম মায়ে চাই আছে, পুৰণা ফিলিম। লগাই দিছোঁ তাকে চাই আছে।
তুমি কি ঘৰতে আছা মানে।
অ' ঘৰতে আছোঁ এতিয়া।
অ' যাবা কেতিয়া?
এ, আগষ্টত ক্লাছ হ'ব, ত' তেতিয়াই যাম চাগে।
তাকে ভালে কৰিছা, বাহিৰত আছা।
উম।
একি পিজিত থাকিবা নেকি?
অ' পিজিতে থাকিম। লগৰ ছোৱালীও আছে তিনজনী।
লগৰ থাকিল বা, লগৰ থাকিলে ভালে বাৰু বেয়া নালাগে। অকলে গ'লে, অঁ মন নাযাব আৰু, উম। তাকে। এনে ফুৰিব গৈছা নে নাই?
উম, ফুৰিব তেনেকে যোৱা নাই বাৰু ক'তো।
এনে টাউনে চাউনে ওলাই যোৱা নাই?
অঁ, নাই যোৱা। আমাৰ ইয়াত আৰু গাঁৱ গাঁৱলীয়া জেগা আৰু ক'ত টাউন আছে।
তোমাক তোমাৰ বৰুৱা চুবুৰী নহয় জানো?
অঁ, হয়।
বৰুৱা চুবুৰী টাউনলে কিমান দূৰ?
বেছি দূৰ নহয় বাৰু, হ'লেও ইমান নাযাওঁ।
তাকে, আমাতকে তোমালোকৰ বহুত ওচৰত না?
অঁ, হয়। তোমাৰ তোমালোকৰে দূৰ হ'ব চাগে অলপ ইয়াৰ পৰা।
আমাৰ আমাৰ কিমান টাউনৰ পৰা আমাৰ ইয়াৰ পৰা পোন্ধৰ কিলোমিটাৰ। তোমালোকৰতো বহুত ওচৰ। তোমালোকৰ পাঁচ, ছয়, সাত কিলোমিটাৰ হৈ যায় চাগে।
হা, হা?
উম।
হেল্ল'!
শুনিছা?
অঁ কোৱা শুনি আছো।
তোমালোকৰতো বহুত ওচৰ। পাঁচ, ছয় কিলোমিটাৰ মানে হৈ চাগে আৰু?
অঁ, ওচৰতে এই নাযাওঁ আৰু ইমান।
ফিল্ম চাব গ'লা নে নাই?
নাই যোৱা। লগৰ দুজনীয়ে লগ ধৰিছে বাৰু যাবি নেকি বুলি তাৰপিছত মই ইমান এটা মন দিয়া নাই। যাবলৈ ভালেই নালাগে মোৰ ইমান এইবিলাক ফিল্ম চিলিম কিবা কিবি।
বেয়া পোৱা? মই আকৌ চাম চামকে আক' মোৰ আকৌ টাইমেই নিমিলে মোৰ বৰ ইচ্ছা আছিল চাবলৈ টাইমেই নিমিলিলে।
অঁ নতুনকৈ আহিছে এইকাৰণে ন?
অঁ অঁ।
কি নাম আছিলে এইবাৰ পাহৰি থাকিলো নহয় মই। হা হা?
চুপা চুপি।
অঁ অঁ, চুপা চুপি।
বেলেগ নাম আৰু।
বেলেগ নাম দিছে।
বাকী তোমাৰ ফেভৰেট ফিল্ম কি?
এ মই তেনেকৈ ফিল্ম নাচাওঁৱেই আৰু মোৰ ইমান ফেভৰেটো নহয়।
তেন্তে চোৱা কি তুমি?
মই এনেই ইউটিউবত চা এনেকৈ যি ৰিল‌ আহে থাকে সেয়াকে চাই থাকো।
এনে তুমি কৰি কি ভাল পোৱা?
মোৰ তেনেকে একো নাই বাৰু তথাপিও মই ছবি আকোঁ অলপ চলপ।
ছবি আঁকা নেকি?
অহ।
ভাল আঁকা নে?
ভাল আঁকা মানে মই ইমান এটা ইমান ভাল নাআকোঁ বাৰু এতিয়া কেনেকৈ গ'ম ভাল আঁকো বুলি।
মানে কি এনেকে যে এই কিছুমানে যে তোমাৰ যে এই যে মানুহ আঁকে যে হেৰি যে তোমাৰ এনেকৈ যে আঁকে যে এনেকৈ পাৰ নে আঁকিবলৈ? এ এ ফ'ৰ চাইজ পেপাৰত যে আঁকে ধুনীয়াকৈ।
অ অ আঁক বাৰু হ'লেও মানে ইমান ভাল নহয়গৈ আৰু কিবা চকুটো ভাল হ'লে নাকটু বেয়া হৈ যায়। নাকতো বেয়া হ'লে চকু বেয়া হৈ যায় তেনেকুৱা হয় আৰু।
আ-আৰ্ট স্কুল গৈছিলা নেকি?
নাই নাই এনেই ঘৰতে প্ৰেক্টিচ কৰি থাকোঁ কেতিয়াবা কেতিয়াবা।
মানে ভাল পোৱা আৰু ছবি আঁকি।
উম উম ভাল হওক বা বেয়া হওক আঁকিয়ে থাকো আৰু।
তুমি কি চাইন্সঅৰ নে আৰ্টছৰ অ?
আৰ্টছৰ।
হম?
আৰ্টছৰ কিয়?
সুধিছোঁ এনেই।
অ অ সুধিছা।
চায়েঞ্চৰ প্রকৈলবোৰ মানে আঁকিব পাৰে যে।
অ অ।
সুধিছোঁ আৰু।
অ শুনিছো দিয়া।
বাকী ক'ত ওলাই যোৱা নাই? অৰুণাচল-চৰুণাচল যায় নহয় মানুহ এইকেইদিনত অৰুণাচল, শ্বিলং,
উ যাই বাৰু, যোৱা নাই বাৰু, যোৱা নাই এতিয়া।
তুমি নোযোৱা?
যাম বুলিতো ভা যাবলৈ পাৰি কিন্তু যোৱা লগ নোলায় ন। তাতে ইমান দূৰ ছোৱালী মানুহ কথা ঘৰৰ পৰা আকৌ যাব দিয়ে নে নিদিয়ে।
সেইটো এটা কথা, আমাকেই সহজে যাব নিদিয়ে।
আজিকালি লৰ আজিকালি ল'ৰা মানুহৰো ভয়।
চবোৰে একে।
উম।
চবোৰে তোমাৰ একেই হৈছে।
তেনেকুৱা একেই হৈছে আজিকালিৰ দিন কাল উম।
এইটোৱে জীৱন আৰু। তুমি কি মানে মোবাইলে চোৱা?
হা অ মোবাইলটোকে তেনেকুৱাই নেকি?
দিনটো নে?
এই দিনটো চাব পাৰি নেকি? বা! মাথা-চাথা বিখাই যাব।
কিমান টাইম চোৱা? ছযঘন্টামান চাগে চাব পাৰা ন? চোৱা হয় চাগে দিনটো।
দিনটোত মানে ৰাতিপুৱা কাম-চাম কৰি কিনে অকমান সময় চাই আকৌ কিবা এটা খোৱা, খাই লৈ আকৌ অকণমান বহি যাওঁ আৰু মোবাইলটোতে। তাছত আৰু এনেই মন গ'লে ছবিখনক ছবি এখন আকোঁ আৰু তাৰছত আকৌ, আকৌ মোবাইলতে লাগিয়ে থাক- কো, দিনটো নহয় এনেই অকমান।
তুমি মানে কি ডেইলি আকা ছবি?
নহয় কেতিয়াবা-কেতিয়াবা আৰু, ডেইলি নাকো।
মানে মন গ'লে আৰু।
উম্ যেতিয়া মন যায় তেতিয়া কৰো।
দেখাবচোন কেতিয়াবা। ছবি অঁকা হেৰি
দেখাম, অ দেখাম দিয়া।
উম্ বাকী ভাত খালা?
উম খালোঁ, তুমি খালা?
খালোঁ আৰু দিয়া- কিহেৰে খালা ভাত?
মই খালোঁ তিতা কেৰেলা ভাজি আৰু ভাত, দালি।
অঁ। আচাৰ নাই?
নাই আচাৰ-চাচাৰ, খাবলে মন নাযায় মোৰ।
কিয়?
তুমি চাগে আচৰিত হৈছা? ছোৱালী মানুহে আচাৰ নাখায়!
তাকেতু, ছোৱালী মানুৰ টেঙা বুলি ক'লেতো পাগলা আৰু না?
মই নেখাও এইবিলাক আচাৰ-চাচাৰ। মানে খাওঁ ইমান নহয়। ধৰা বেলেগ ছোৱালী ধৰা পূৰা টেঙা দেখাৰ লগে লগে পূৰা পুৰা খাওঁ খাওঁ লাগি যায় যে, তেনেকুৱা নহয়। ম‌ই মানে টেঙাটো ইমান নাখাওঁ।
বেয়া পোৱা?
বেয়া
আগৰ পৰাই নে? মানে ইমান হেৰি নহয় আৰু মানে? ইমান হেৰি নাই মানে, অঁ গৰমত কিন্তু মোৰ আকৌ ভাতৰ লগত নেমু লাগেই দেই মোৰ।
অ' অ' নেমুটো খাওঁ বাৰু ভাতৰ লগত, এনেই এতিয়া আমৰ আচাৰ, কিবা আচাৰ এইবিলাক নচলে এই মোৰ।
এ তুমি নাভ ন?
হা?
তুমি, তোমাৰ নামটো আহিলে কবিতা নাথ বুলি তুমি তুমি নাথ ন?
অ মই দি অ নাথেই। উম উম হয় হয়।
এ ছোৱালী মানুহেটো টাইটেল দেৱী লিখে তুমি নাথ লিখিলা যে এইকাণে-এইকাণে সুধিলো।
দেৱী লিখে বাৰু নাথ ক'ত গৈছে তোক নাথ গৈছে ক'ত?
অ', ইয়াতে মানে নাথ আহিছিল যে সেইকাৰণে।
মই দেৱী দিছিলোঁ জানো কিবা হৈছে নেকি কিবা ভুল কে গ'ল চাগে।
ওম হ'বও পাৰে মই মানে নাথ দেখিলোঁ যে কবিতা নাথ।
অঁ', অঁ', নাথ নহয় দেৱী হয় বাৰু।
তুমিতো অসমীয়াই?
উম।
অ', তাকেইেতো নাথ মানে তোমাৰ নেপালী বেংগলী বিলাকে নাথ লিখে। ছোৱালীবিলাকে এনে আমাৰ আমাৰ অসমীয়াখিনিতো দে ধৰা দেৱীয়ে লিখে।
দেৱী লিখে বাৰু কিন্তু নাথ কেনেকৈ গুচি গ'ল মই সেইটোৱে নাজানোঁ মই লিখিছিলোঁ দেৱী। নাথ গৈছে চাগে কিবা কাৰণত।
কনফিউজ হৈ গ'লোঁ কাৰণ কৈছা বৰুৱা চুবুৰীৰ টাইটেল আছে নাথ মই ভাবিছোঁ তাততো বেংগলী নেপালী মানুহ নাই চাগে।
আহ।
মই সেইণকাৰণে সুধিছোঁ এতিয়া বেয়া নাপাবা দেই।
নাই নাই নাই পোৱা মই তুমি কোৱা কাৰণেহে গম পাইছোঁ দেৱী নাই নাথ আছে বুলি।
অঁ', নাই বেয়া নাপাবা মইয়ো মানে এই সুধিলোঁ আৰু দেখি পেলাই।
ভালেই কৈ দিছা তুমি মোক নহ'লে চবতে নাথ নাথেই দেখি পাব।
আহঁ। তুমি এইটোত হেৰি কোনে দিলে তোমাক? এ এই বছৰটোত কিমানটা কৰিলা?
আহ কৰিছোঁ সাতাইছটামান হ'ল চাগে।
সাতাইছটা।
উম।
কি কোৱা বে
মোৰ এইটো কেই নম্বৰ জানা?
ওম কোৱাচোন?
মোৰ এইটো মোৰ এইটো তুমি কেই নম্বৰ এনেই আইদিয়া।
অ', হ'ব চাগে দহ বাৰ মান তেৰ।
দুই নম্বৰ।
অ'
মোৰ এলাহ লাগি যায় মানে ফোন কৰিম ভাবোঁতে ভাবোঁতে ভাবোঁতে নাই বোলো এতিয়া তুমি ক'লা ফ্ৰী আছা নেকি? আৰু নাই নাই কথা পাতি দিয়া বেষ্ট আৰু।
অ', হৈছে তেনেকে কিবা এটা।
ভাল কাম কৰি আছা।
উম, উম।
তাকে। বাকী কিহত মেজৰ লৈছা আছামিছ?
হা?
কিহঁত মে কলেজতে মেজৰ ল'লা আছামিছত ন'?
আছামিচত আছে অঁ।
আছামিছ ডাল কিন্তু টান হৈয় ঔ ডিগৰিট।
হা হা?
আছামিচটো কিন্তু ডিগীত পঢ়িবলে অকণমান টান হয়।
অঁ', মই মানে বেলেগ লৈছিলোঁ হাঁ, তাৰপছত মোৰ নাম নাহিলে কাৰণে এতিয়া ছাৰে এনেকেই আছাম।
এটা কথা নহয়।
দিব ৰু উপায় নাই।
মানে মানে স্পটত ল'লা?
অঁ, স্পতত লৈছো।
মানে আচামিছো টো টিচন নাই একদম পূৰা এইবিলাক মানে সংস্কৃত শব্দ কোৱা নিচিনা পঢ়িব লাগে।
উম, উম,
মানে টান অকমান, এই পৰিব অসমীয়া বলে পঢ়িব পাছ কৰিবলৈ চবেই ওলায়। কি মানে কষ্ট হয় আৰু সেইটোৱে আৰু অন্য একো নাই।
সেইটো হয় বাৰু।
উম, ইমান হেৰি নাই বাৰু।
চাৰে চাগে পিছত চেঞ্জ কৰিব থাৰ্ড চেমত বুলি।
অ', শুনিছো তোমালোকে বোলে এনেকে কিবা মেজৰ মাইনৰ কিবা চেঞ্জ কৰি পাৰি বোলে মেজৰ থাৰ্ড চেমত।
অঁ', থাৰ্ড চেমত কৰিব পাৰি বোলে।
অ', আমাৰ লগত নিমিলে দেই। আমাৰ অলপ চিষ্টেম বিলাক নিমিলে। আমাৰ বেলেগ আছিলে আমাৰ মেজ মেজৰ টো মেজৰ। পাছ ক'ৰ্চটো পাছ ক'ৰছ আজিকালি বেলেগ হ'ল আকৌ দেই।
চেঞ্জ কৰি থাকিব পাৰি ন' এতিয়া।
ওম, আমাৰ আকো নোৱাৰি ফিক্সটো ফিক্সেই আৰু চাবজেক্ট।
আমাৰ থাৰ্ড চমত কৰিব পাৰি বোলে।
কি এনেই হেৰি কি আছে, গ'ল কি আছে?
হা হা?
মানে হেৰি কি আছে সপোন কি আছে এনেই বি এ পাছ কৰি থাকিবানে নে কিবা আগবাঢ়ি কিবা মানে হেৰি প্লেনিং আছে অঁ', প্লেনিং কি আছে?
পোনটো এতিয়া নকওঁ দিয়া।
কোৱাচোন কিনো হ'ব ক'লে?